হেল্ল' শুনিছা নে হেল্ল'।
তোমাৰটো কিবা অস্পষ্ট হৈ আছে।
কিয়।
হম।
এতিয়া হৈছে।
অঁ আগতকে ভাল। খুৱা লোৱা কৰিলা।
কৰিলো তুমি কৰিলা ন।
কৰিলো, তুমি যদি ইয়েৰফোন লগাই আছা খুলি দিয়াচোন। কথা পাতিবলৈ দিগদাৰ লাগে নহ'লে।
খুলিছোঁ কোৱা এতিয়া।
আৰু কি- কি কৰিছা।
বিছনাত আহিছোঁ, তুমি কি কৰি আছা।
মই আছো এনেই কিবা কিবি।
দিনটো কেনে গ'ল আজি।
গৰম বিৰাট, গ'ল আৰু কিবাকে অশান্তি এনে খং উঠি আছে আৰু গৰম এনেকুৱা আৰু।
কিয় খং উঠিছে।
এ মোৰ মানে মানুহ কিছুমানক দেখিলে মানে কিছুমান কথ কাণ্ডত ত মানে খং উঠে।
কিছুমান মানে।
মানে ধৰি লোৱা হা, মানৰ
নিজৰ জীৱনটো সলনি কৰাৰ অস্ত্ৰ পাত নিজৰ মই ভাবো আৰু
মানে ধৰি ল'লো মোৰ-মোৰ আজি যদি কিবা হোৱা নাই মানে মোৰ জীৱনত কিবা এটা কৰিব পৰা নাই তেতিয়াহ'লে মই ভাবো তাৰ মানে মই সিমানখিনি কষ্ট কৰিব লাগিব ন।
সেইটোটো লাগিবই।
অকল মানে এইটো কৈ পেলাই যে অ' মোৰ মানে দুৰ্ভাগ্য বা কিবা তেনেকুৱা কৈ কিনে থকা মানুহ বিলাক মানে মোৰ সহ্য নহয়, মোৰ ভইচটো ইকো হৈ আছে তুমি লাউড স্পীকাৰত ৰাখিছা নেকি বাৰু। অঁ মোৰ ভইচটো মই নিজে শুনি আছো মানে। হেল্ল'
শুনি আছো।
এতিয়া মোৰ ভইচটোৱে আহিছে, কি বা। এ তেনেকুৱা আৰু ধৰা। মোৰ ভইচটোৱে আহি আছে মোৰ তাতে।
কোৱা কিবা কৈ আছিলা তুমি।
অ', মই কৈ আছিলোঁ মানে এই কিছুমান মানুহে অকল মানে কমপ্লেইন কৰি থাকে ন জীৱনটো লৈ পেলাই। এইটো নহ'ল সেই সেইটো নহ'ল এনেকুৱা টাইপৰ, এ মই তুমি দিনটো কেনেকুৱা আছে বুলি সুধোতেই ক'লো আৰু সেকাৰণে মানে কিছুমান তেনেকুৱা ধৰণৰ মানুহ যিব মানে লগ পোৱা যায় ডেইলি টাইপৰ ত' মানে তেওঁলোকে মানে অকল কমপ্লেইন কৰি থাক এ যে মোৰ জীৱনৰ এইটো হোৱা নাই, সেইটো হোৱা নাই এইটো নহ'লে, সেইটো নহ'লে তাৰ পিছত মানে কষ্ট কৰিবলৈ ৰাজি নহয়।
পিছত, তেওঁককটো তুমি সলনি কৰিব নোৱাৰা ন'।
অ', সলনি কৰিব যে নোৱাৰো যে সেইকাৰণে মানে সেই এটা কিবা এটা কৰোঁ, কি কৰোঁ তাৰমানে তোমাৰ এটা খং এটা উঠে তাৰ মানে, সলনি কৰিব খোজা নাই মই, মানে মোৰ কথাটো জীৱনটোত যদি তোমাক যদি ইমানখিনি মানে সক্ষম কৰি ভগৱানে পঠাইছে বা ভগৱান কোৱা যি কোৱা আৰু যে যদি পঠাইছে তোমাক তেতিয়াহ'লে মই ভাবো যে সেইখিনি সন্মান ৰাখি পেলাই নিজৰ জীৱনটোত ইমানখিনি কৰ্ম কৰিব লাগে যে নিজৰ জীৱনটো এতিয়া যেনেকুৱা তাতকে মানে ভাল হয়, বেছি ভাল হয়।
সেইটোতো চবেই কৰিব লাগে। আৰু চবেই কিজানি কৰিও আছে।
টোৱে মানে এনেই সৰু, সৰু কথা কিছুমান ধৰি লোৱা আৰু এতিয়া মই যদি কওঁ যে ভাল এটা মোৰ ধৰা কিবা এটা চাকৰিয়ে গ'লো বা কিবাই কৰোঁ তেতিয়া সেইটো মই ক'ব পাৰোঁ কোৱাটো ভাল ঠিকে আছে কিন্তু যদি মই তাৰ কাৰণে ধৰা যিমানখিনি পঢ়িব লাগে সেই নপঢ়িলো নকৰিলো সে তেতিয়াহ'লে মই কোৱাখিনিৰ কোনো ধৰণৰ মূল্য নাথাকে বুলি মই ভাবো কাৰণ যদি মই মোক লাগে তেতিয়াহ'লে মই কৰিব লাগিব সিমানখিনি কষ্টৰ কাৰণে মই অহ, ৰেডি থাকিব লাগিব যিমানখিনি কষ্ট কৰিলে মই সেই কামটো পোৱাৰ যোগ্য। সেই আৰ তেনেকুৱা ধৰণৰ কিছুমান বস্তু
কিন্তু কিন্তু চাকৰি পোৱাটোতো ইমান সহজ নহয় ন আজিকালি।
সহজ, মই সেইটো কোৱাই নাই হা।
নাই তুমি হাজ জাৰ কষ্ট কৰিলেও তুমি ফল নাপাবও পাৰা।
ও পাৰো। মোৰ সেইটো মই মই মানি ল'ব কাৰণে মানে, মই সেইবিলাক মানুহক খুব ভাল লাগে যোনে মানে কষ্ট কৰে কিন্তু ধৰা নিমিলিলে কিবা কাৰণ নহলে বস্তুটো, সেইবিলাক মানুহৰ প্ৰতি মোৰ বহুত সন্মান আছে তাৰ মানে।
আচ্ছা, কিছুমান যদি ৰিপিটেডলি ফেইভ হয় সেই বোৰৰ মানুহৰ কথা কি ক'বা তুমি?
একো নাই অ', মানে কষ্ট কষ্ট কৰি ফেই হোৱা বিলাকৰ প্ৰতি সদায় সন্মান আছে কিন্ তু মই চকুৰ আগত এনেকু ৱা মানুহ দেখিছো মানে কষ্ট নকৰে, কিন্তু মানে এনে মানে কষ্টৰ দিখাবা এটা কৰে আৰু যে মই কষ্ট কৰিছো চাগে মানে। কাৰণ চোৱা এতিয়া মই যদি ভাবো যে মই কষ্ট কৰিছো, তেতিয়া ম মোৰ লগতে মোৰ মা দেউতাইতো দেখিব ন' মই কষ্ট কৰিছো নে নাই কৰা। সেইটোতো লুকাই থৰি না থাকিব ন' তেওঁলোকৰ আগৰ পৰা। যে যদি তো মোৰ মা দেউতাক যদি কৈছে যে তোৰ কষ্ট খিনি মানে আহ যথেষ্ট হোৱা নাই, তেতিয়াাহলে মই একবাৰ নিশ্চয় সেই বস্তুটোৰ প্ৰতি চিন্তা কৰা উচিত হ'ব।
কৈ থা, শুনি আছোঁ।
অ', নাই নাই মই জাষ্ট সুধিছো আৰু মতামতটো তোমাৰ, সেইটো মানে
মতামতটো হ'ল যে কষ্ট কৰিবই লাগিব।
উম।
কষ্ট কৰিত ফল নাপালে মানুহ হতাশ হয়।
হতাশ হয় সেইটো হয়।
হয় আৰু বাৰে বাৰে কষ্ট কৰাত পিছত যদি ফল নাপায় তেতিয়াহ'লে বেছি হতা হয়। হতাশ হৈ হৈ এ এটা সময়ত মানুহজনে বহুত হেৰুৱাই পেলাই।
কি হেৰুৱাই পেলা বুলি ক'লা?
মনোবল নিজৰ। কাৰণ বছৰে বছৰে তোমাৰ কম্পিটিশ্যন বাঢ়িয়ে আছে। যে
উম হয়। মই মানে মই অকল এইটো কোৱা নাই হা মই অকল চাকৰি এটা উদাহৰণ হে দিছোঁ আৰু। মই কৈছোঁ যে এনেও ঠিক আছে মই ধৰি ল'লোঁ মই পচেষ্টা কৰিলোঁ নহ'লো সফল ঠিক আছে কিন্তু আমি টো মনোবল হেৰালো বুলিয়ে ধৰা এৰিতটো দিব নোৱাৰো জীয়াই থকাতো এৰিতটো নিদিও, ত জীয়াইতো আমি ভালকে থাকিব লাগিব ভালকে থাকিব লাগিলেতো আমি ৰাস্তা বিচাৰিব লাগিব কোনটো ৰাস্তাৰে আমি ভালকে জীয়াই থাকিব পাৰো। যে মোৰ লগত এনেকুৱা নহ'ল, কাৰণেই মই যে সেই জীৱনটো আঁকোৱালি ল'ম। যিটো জীৱন মই বিচৰা নাছিলোঁ। সেইটোওতো উচিত কথা নহয়, যেন মোৰ অনুভৱ হয় দেই মোৰ ভুলো হ'ব পাৰো বাৰু।
আঁকোৱালি ল'বতো কোনেও নিবিচাৰে, কোনে বিচাৰিব?
কিছুমান মানে মই মোৰ হেইহত আৰু মই ধৰা জানাই তুমি এনেকে সৰুকে এটা কাম এটা কৰি আছোঁ। তেনেকুৱা জীৱনতো বহুত মানুহ লগ পাওঁ, মানে সদায় চ'ব কথাক লৈ পেলাই ইমান কমপ্লেইন কিন্তু। মানে সিমান খিনি পৰিমানে কষ্ট কৰিবলৈ ৰাজি নহয়। যেন মোৰ লাগে আৰু মোৰ কথাটো হ'ল ইমান কিয় মানে সেয়া আমাৰ জীৱনত মানে আশাই আমাক জীয়াই ৰাখে বুলি মই মই ভাবোঁ আৰু দেই।
কিন্তু, মানুহক পঢ়াওঁতে হ'ল বহুতবাৰ
হয়, হয় হ'বটো লাগিবই সেয়াই চাগে জীৱন।
এতিয়া বাৰে বাৰে যদি আশাহত হৈ থাকে। তেতিয়া মানুহজনৰ কি অৱস্থা সেইটো ভাবিছানে এতিয়া?
মই মানুহতো আচলতে এইখিনি ক্ষেত্ৰত মানে মই মোক কি বুলি ক'ব, মই মানে এনেকুৱা মানুহ এজনী মানে মই হাজাৰ মানে নিৰাশাৰ মাজতো আশা বিচাৰি উলিওৱা টাইপৰ মানুহ। সেইকাৰণে মোৰ মানে মই ভাবোঁ, প্ৰতিজন মানুহে সেইটোক কৰিলে বেছি বেছি ভাল হয় নেকি? নোৱাৰে ডেফিনেটলি
তো সেইটো মানে কি তুমি মানুহজন কেনেকুৱা হয়, কি হয়, সেইখিনিতো তুমি জানা চাগৈ যাৰ ওপৰতে খং উঠিছে।
দুখ লাগে আৰু ধৰা এতিয়া তোমাৰ সন্মুখতে যদি তেনেকুৱা মানুহ থাকে যাৰ বিষয়ে ভালকে ভাবা যায়। সেই মানুহটোৱে যদি নিজে নিজৰ বেয়া কৰি আছে। তেতিয়া বেয়া লাগে তাৰমানে এনেকুৱা টাইপৰ আৰু সেইবিলাকে আৰু বাদ দিয়া সেইবিলাক আৰু কেতিয়া চলি থাকে দৈনন্দিন জীৱনত আজি ভাল, কালি বেয়া। সকলোবৰে ভালে চলক তোমাৰ ভাটিকে চলিছে ন
দেৰশ হ'লে
কামত গৈ আছে। অহ' গৈ আছোঁ। অলপ সেইকাৰণেও মানে কি বুলি কয় তোমাৰ এইটো অকনমান ব্ৰেক এটাৰো প্ৰয়োজন হৈছে যেন অনুভৱ হয়। বেছি এঘামি হৈ যায় ন' সদায় অহা-যোৱাবিলাক।
সেইটো হয়েই, সদায় একেখিনি মানুহকে লগ পাই-পাই।
উম আৰু ফুৰিব চুৰিব যোৱা অলপ মানে এইবিলাক লাগে মাজে - মাজে। দিয়া। শুবলৈ লৈছিলা চাগে। শোৱা। দিয়া, বাই - বাই।